অ শুনি আছা নে?
অ শুনিছো শুনিছো কি কৰি আছা
মই এয়া শুই উঠি চাহ অকন খাই পেলাই এনে বহি আছো অকন, তুমি?
অ বলো গা ভাত পানী মায়ে বনাই আছে তাকে খাম বুলি বহি আছো, বাকী খবৰ খাতি ভালে নহয়?
অ খবৰ খাতি ভালেই বাৰু তোমাৰ ভাল নহয়?
মোৰো ভালেই ভালেই,
অ অ
তাকে বোলো বহুত দিন হ'ল তোমালে ফোন চোন কৰা নাই আজি বোলো এটা বিশেষ বিষয় ওপৰত কথা পাতো বুলি মানে, ফোন কৰিলোঁ মানে
অ অ ভালেই কৰিলা বাৰু তাকে কি বিষয় বা
উম তোমাৰ বিষয়টো মানে আমাৰ এনে ধৰণৰ হব যে এই যি খাদ্যৰ যে অপচয় হৈ থাকে মানে তোমাৰ খোৱা বস্তু যি অনিষ্ট যে কৰি থাকে মানুহে সেই তাৰ ওপৰতে কথা পাতো বুলি ভাবিছো মানে বিষয়টো কেনে হ'ব বাৰু
বিষয়টো ভালেই হ'ব বাৰু দেই
অ হয় হয় মানে এতিয়া চাবলৈ গ'লে কি হয় খাদ্য অপচয় আজি কালিৰ দিনত মানুহে বহুত কৰিবলে লৈছে।
উম হয়,
উ উম তোমাৰ খা এটা কথাত ক'বলৈ গ'লে খাদ্য অপচয় কৰাটো এটা বহুত ডাঙৰ, সমস্যা যেন হৈ পৰিছে কাৰণ এতিয়া তুমি চাবলৈ গলে কি হয়, কিছুমান মানুহে দুবেলা দুমুঠি খাবলৈ নাপায় আজিকালি, চাবাচোন তুমি অ অ, কিন্তু আন মানে তেওঁলোকৰ তুলনাত আন কিছুমানে আক একদম বস্তু এগাল এগাল লব, ব লৈ পেলাই এগাল এগাল পেলাব সেইটো মানে খাদ্যৰ অপচয় গৈ কৰি আছে আজিকালি, দিনৰ মানুহে এতিয়া তুমি চাবলৈ গ'লে কি হয়, এই আজিকালিৰ দিনত যি মানে আধুনিকতাৰ প্ৰভাৱ পৰিছে তাৰ ফলত মানুহবোৰে কি কৰে, একদম ৰেষ্টুৰেণ্টলৈ যাব দেই গৈ পেলাই, একদম মানে এগাল মান বস্তু কি সি খোৱা বস্তু কিনিব, কিনি পেলাই ধুনীয়াকে এইবোৰ ফটো চটো মাৰি, সেনেকে হোৱাটছআপৰ ষ্টেটাচ দিব ইন ইনষ্টাত লগাব তাৰপিছত সিহঁতে কি কৰে, সেই বস্তুসমূহ এগাল মান লয় যে সেই সোপা গোটেই সোপা মানে খাব নোৱাৰিব তেওঁলোকে, তাৰপিছত কি কৰে তেওঁলোকে সেইবোৰ চবটো পেলাই পেলাই দিয়ে সেইটো এ, দম কৰিব নালাগে কাৰণ, অ কাৰণ মানে এটা কথা চিন্তা কৰিব লাগে যে, আমি এতিয়া ইমান খোপা বস্তু পেলাই দিছো কিন্তু আন কিছুমানে আকৌ, অ একো খাবলৈ পোৱা নাই নহয় হয় নে নহয় বাৰু,
হয় হয় অ,
ত অ সেই তাৰ তুলনাত যদি তেওঁলোকে যদি ধুনীয়াকে অ ৰুটি দালি হওক, খিচিৰি হওক তোমাৰ পায়স হওক যদি বনাই পেলাই যদি মানে, আহ বাটত বাটে পথে বহি থকা যদি লোকক যদি ধুনীয়াকে খুৱাই মানে যি দৰিদ্ৰ, অ মানে দুখীয়া লোকসকলক যদি খুৱাই তেওঁলোকৰ কিমান ভাল হ'ব হয়নে, সেই কয়, সেই কথাটো আমাৰ মানে জনসাধাৰণে বুজি পোৱাটো একদম উচিত কাৰণ। অ তোমাৰ এতিয়া চাবাচোন। কৃষক সকলে তোমাৰ কিমান কষ্ট কৰি আজিকালি। অ মানে আজিকালি নহয় আগৰে পৰা মানে কিমান কষ্ট কৰি তেওঁলোকে ৰ'দে বৰষুণে থাকি। খেতি বাতি কৰে হয় নহয় বাৰু কিন্তু অ, কিন্তু আমি কি কৰো আমি কি কৰো। একদম মানে তোমাৰ এতিয়া ঘৰতে ধৰি লোৱা অ মানে আমি ভাত যদি। খাওঁ এহেতা। আমি ভাত লম যদি মানে লোহত পৰি ভাত যদি তিনি হেতা লৈ পেলাই যদি। ভাত খিনি যদি পেলাই দিওঁ কেনেকুৱা হ'ব বাৰু হয় নহয় বাৰু
হয়, হয়, অ,
উম, সেইটোতো একদম বহুত বেয়া কথা হ'ব আচলতে সেই সেই কাম সেই কামটো আচলতে কৰিব নালাগে বুজিছা। মানে আমি জনসাধাৰণে এতিয়া কথাটো বুজি পাব লাগে যে আমাৰ মানে খাদ্য অপচয় কৰাৰ ফলত আমাৰ ভৱিষ্যত কেনেকুৱা হ'ব ভৱিষ্যতলে কি হবগে, আহ খাবলৈ বস্তু নাইকিয়া হৈ যাবগে আৰু আজিকালিৰ দিনতো তোমাৰ। আহ খাদ্য মানে মাটিৰ যি খাদ্য বস্তু, যোগান ধৰা গুণটো মাটিৰ আজিকালিতো সেইটোতো নাইকিয়াই হৈ যাবলৈ ধৰিছে হয় নে নহয় বাৰু,
হয় হয়।
সেইবাবে আমাক যিমানটো পৰিমাণে আমি খাব লাগে। মানে আমাৰ যিমানটো পৰিমানে লাগে আমি সিমানতটো পৰিমানেহে আমি খাব লাগে।
হয় হয়।
আৰু মানে বেছিকৈ বস্তুবোৰ পেলাই দিব নালাগে আৰু এতিয়া তুমি চাবলৈ গ'লে এই বিয়া সবাহ বিলাকত যে কি কৰে মানুহ যদি মাতে তোমাৰ পঞ্চাশ জন আহ তাৰপিছত মানে জোখ নাজানি উম মানে কিছুমান মানুহে তোমাৰ এশ জন দুশজনৰ কাৰণে বস্তু বনাই দিয়ে দেই তাৰপিছত সেইবোৰ বস্তুবোৰ কি হ'ব তাৰ পৰা সেইবোৰ বস্তুটোটো পেলনি যাব। কিন্তু সেই এইবোৰ টাউন চহৰত কিন্তু কিছুমান মানে এনে এনেকুৱা হেৰি আছে মানে তোমাৰ অনুষ্ঠান, প্ৰতিষ্ঠান আছে যে তেওঁলোকে কি কৰে মানে এনেকে বিয়া সবাহত যদি বস্তু যদি বাঢ়ে, সেইবোৰ মানে নি পেলাই তোমাৰ দুখীয়া দৰিদ্ৰক আহ মানে দিয়েগেই। সেইটো কিন্তু বহুত ভাল কাম কৰে কিছুমান লোকে দেই।
হয় হয় অ',
শুনিছানে অ সেই কামটো আমি কৰিব পাৰো অ সেই কামটো আমি কৰিব পাৰো কিন্তু মানে, তোমাৰ এতিয়া ধৰি লোৱা। আহ, তোমাৰ বিয়া বস্তু বাঢ়ি গল এতিয়া সেইবোৰ এনেই অনিষ্ট কৰাতকে নষ্ট কৰাতকে, সেই তেওঁলোক যদি মানে যি দুবেলা দুবিধ সি খাবলৈ ন ৱাকে আছে সেই তেওঁলোক যদি আমি এবেলাৰো মানে ভাতটো ভা মানে ভাত পানীয়ে হওঁক যদি। যোগান ধৰো কিমান ভাল হ'ব বাৰু
হয় হয়।
উম, সেইবোৰ কথা আমাৰ জনসাধাৰণে একদম বুজি পোৱাটো উচিত বুলি মই ভাবো। বাকী তোমাৰ ফালৰ পৰা অলপ মতামত দিয়াচোন।
অহ, সেইলৈ মানুহকতো জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন হ'বই।
হয় হয় অ,
আমি আমি খাদ্যৰ পৰা আমি শক্তি পাওঁ। আৰু সেই শক্তি আহ আৰু তাৰ ফলতে আমি বিভিন্ন ধৰণৰ কাম বোৰ। কৰিব পাৰো।
হয় হয়।
সেইকাৰণে আমাক খাদ্য বস্তুৰ প্ৰয়োজন হয়ে কিন্তু দুখৰ বিষয় যে আজিৰ সময়ত বহু মানুহে প্ৰতিদিনে বহু পৰিমাণে খাদ্য অপচয় কৰি আছে।
হয় অ।
তাই ক'বলৈ গ'লে এইটো এটা মানে নীৰৱ অপৰাধ।
হয় হয়।
অ এ আৰু মানে তোমাৰ পৃথিৱীৰ বহু মানুহে তুমি কোলাই যে, এ এই আমাৰ সমাজত মানে এটাৰ বিভেদ সৃষ্টি হৈ আছে এইটো এটা আচলতে বহুত ডাঙৰ এতিয়া এজন কৃষকে চাউল হওক বিভিন্ন, আহ, বীজ হওক তেওঁলোকে কিমান কষ্ট সাধন কৰি। পৰিশ্ৰম কৰি সেইবোৰ উৎপন্ন কৰে। তাত অ পথাৰত মা তি চহাই তাত পানী সাৰ আদি প্ৰয়োগ কৰি। বহু মাহৰ পিছত সেই অ'সেই চাউলা আ তেনেধৰণৰ কৃষি সমূহ তেওঁলোকে উৎপাদন কৰে আৰু
অ
সেই খাদ্য জৈন আমি অলপ মানে অসাৱধানতা বা এ তেনেধৰণৰ এ আমি যদি লোকচান কৰি থাকো। সেইবোৰ আচলতে তেওঁলোক অপমান কৰা নিচিনা হ'ব আচলতে। এতিয়া বৰ, বৰ্তমান সময়ত যি উ বিয়া সবাহ পাৰ্টি বা, হোটেল বা আমাৰ যি ঘৰুৱা কিছুমান। তেনে কিছুমান। অনুষ্ঠান বিলাকত খাদ্য অপচয় হোৱা আমি দেখা পাওঁ এতি তুমি কলা। তুমি কলা যে আহ পঞ্চাশ জন মানুহৰ বাবে। অ মানুহ মাতি তেওঁলোকে এশজন মানুহৰ বাবে খাদ্য প্ৰস্তুত কৰে। তেনেস্থলতো পঞ্চাশ জন মানুহৰ বাবে যি খাদ্য থাকিব সেই খাদ্য খিনি। এনে মানে এনেও যাব আৰু আৰু যেতিয়া সেই এ খাদ্য খিনি যেতিয়া অপচয় হব। সেই খাদ্য খিনি যেতিয়া। অ মানে তম মানে সেই খাদ্য খিনিয়ে তোমাৰ আমাৰ পৰিৱেশৰ ওপৰতো প্ৰভাৱ পেলায়। এতিয়া নষ্ট হোৱা সেই খাদ্য খিনি যদি এ খাদ্য খিনি যদি আমি এ ক'ৰবাত পেলাই থৈ দিওঁ তেতিয়া তাৰ পৰা কিছুমান ক্ষতিকাৰক গেছ উৎপন্ন হয়। সেইবিলাক। অ সেই গেছ বিলাকে আমাৰ যি বায়ু সেই বায়ু মানে প্ৰদূষন কৰে। আৰু জলবায়ু পৰিবৰ্তন কৰিবলৈ এটা মানে বহুত ডাঙৰ ভূমিকা। মানে ৰাখে। এতিয়া সেয়েহে খাদ্য অপচয় মানে কেৱল মানে এটা অৰ্থ অৰ্থনৈতিক সমস্যা বুলিও ক'ব নোৱাৰি। ই এটা মানে অ পৰিৱেশ মানে পৰিৱেশটো এটা সমস্যাৰ সৃষ্টি কৰি আছে। এতিয়া আমি এই সমস্যাটো কিন্তু এই ইমান ডাঙৰ এটা সমস্যা নহয় আমি ইয়াক সহজতে এ মানে কমাব পাৰোঁ। এতিয়া আমি যদি অ আমি যদি তুমি যেনেকে ক'লা আমি যিমানটো পৰিমানে খাদ্য খাব লাগে বা যিমান সিমানটো পৰিমানৰ আমি নোৱাৰোঁ। সিমানটো পৰিমান মানৰহে খাদ্য ল'ব লাগে। আৰু এ অৰ্ডাৰ কৰাৰ উচিত নহয় আচলতে যদি খাদ্য এহ বাচি যায় তেন্তে আমি সেই তুমি যেনেকে ক'লা এ দৰিদ্ৰ মানুহ বিলাক য যেন যোনবিলাক কে এ দুবেলা দুমিঠি ভালদৰে খাবলৈ পোৱা নাই তেওঁলোকক গৈ যদি আমি এ এ এবেলাৰ ভাত হ'লেও তেওঁলোকক যদি দান দিব পাৰোঁ। তেন্তে সেইটো এটা বহুত পুণ্যৰ কাম হ'ব।
হয় হয় একদম।
অ মোৰ মতে যদি ক'বলৈ যাওঁ মানে খাদ্যৰ প এ মানে এটা এটা দানাই আমাৰ কাৰণে মূল্যৱান।
হয় হয় অঁ।
অঁ আমি যদি খাদ্যৰ মানে সন্মান নকৰোঁ তেন্তে সেই কৃ কৃষক সকলৰ যি পৰিশ্ৰম আছে সেই পৰিশ্ৰম খিনিক মানে আমি অসন্মান কৰা নিচিনা হ'ব।
অঁ হয় অঁ।
অহ।
একদম তুমি ঠিক কথা কৈছা বাৰু এইখিনি কথা খিনি মানে এতিয়া আমি গোটেই কথা খিনিৰ পৰা এটা কথাই বুজি পালোঁ যে আমি জনসাধাৰণে সেই কথাটো একদম সচেতন হৈ থাকিব লাগে যে আমি খাদ্যটো কেনেকৈ অপচয় নকৰাকে আমি ৰাখিব পাৰোঁ। হয় নহয় বাৰু?
হয় হয় অঁ।
এতিয়া ধৰি লোৱা অ তো এ তোমাৰ ঘৰতে যেনিবা দেই তুমি এতিয়া ভাত পানী বনালা কেতিবা ইনেও কেইটামান বাঢ়ি যায় তাৰপিছত উমহ মানে কিছুমান বাঢ়ি গ'ল ন যেনিবা তুমি সেইখিনি কি কৰিব পাৰে গম পোৱা নাই? তোমাৰ ঘৰত এতিয়া যদি মানে পোহনীয়া জন্তু যদি যদি আছে কুকুৰ হওঁক অহ গৰু ছাগলী সেইবোৰক দিব পাৰা। সেইবোৰক দিলেও মানে একো অথলে নাযায় কাৰণ সেইকেইটাও এটা মানে জীৱ সেহঁতৰো প্ৰাণ মানে খাই বৈ তেতিয়া সিহঁতেও মানে ভালদৰে জীয়াই থাকিব পাৰিব হয় নহয় বাৰু?
পাৰিব পাৰিব অঁ।
উম, হয় হয় সেইবোৰ কৰিব পাৰোঁ আমি, তাৰ পিছত আজি আজিকালি তোমাৰ মানে সৰু সৰু যি ল'ৰা ছোৱালী সমূহক আমি বুজাব লাগে যে সৰুৰে পৰা মানে তোমাৰ অন্নয়ে প্ৰাণ বুলি আমি বুজাব লাগে কে কেলে কৈছোঁ মানে এ এই মানে বু বুঢ়া মানুহ সকলে মানে মানে কিছু কিছু লোকসকলে এ তেওঁলোকে কিছুমান এই প্ৰাৰ্থনা যে গাই ভাত খোৱাৰ আগত বা কিবা খোৱাৰ আগত শুনিছা নাই যে অন্নব্ৰহ্মই অন্নব্ৰহ্মই অন্নব্ৰহ্ম সাৰ অন্নব্ৰহ্ম কৰি আছে জগত- পথাৰ বুলি জেগাই হয় নহয় বাৰু। উম, সেইটো কিয় গাই? সেইটো যে অন্নয়ে প্ৰাণ সেই কথাটোকে বুজাব বিচাৰিছে। যে মানে তুমি যেনেদৰে এখন গাড়ী চলিবৰ কাৰণে ইন্ধন হিচাপে তেল ব্যৱহাৰ কৰো আমি হয় নহয়? ঠিক তেনেদৰে এজন মানুহ জীয়াই থাকিবলৈ কাম বন কৰি থাকিবলৈ আমাকো তেনেদৰে মানে খাদ্যৰ প্ৰয়োজন হয়।
উ আৰু তোমাৰ খাদ্য ফালে চাবলৈ গ'লে তোমাৰ এতিয়া এই পানী পানী যে পানী লোকচান যে কৰে মানুহে সেইটো কিন্তু এটা বহুত গুৰুত্বপূৰ্ণ ডাঙৰ কথা হৈ পৰিছে আকৌ।
অ অ হয় বাৰু দেই।
অ, মানে তুমি এতিয়া চাবাচোন কিছু কিছু লোকে কি কৰে একদম বাথৰুমত সোমাব সোমাই পেলাই গা ধুবলে চাৱাৰ টো খুলি পেলাই একদম এঘণ্টা দেৰ ঘণ্টা থৈ দিয়ে সেইটো একদম বহুত বেয়া কাম কৰে আৰু কিছুমানে কি কৰে হাত ধুবলৈ গৈ পেলাই একদম সেইটো টেপটো খুলি থৈ গুচি আহে। বা টেপতো মানে বহুত সময় খুলি খুলি থৈ দিয়া হয় নহয়? সেইটো পানী অপচ কৰিব নালাগে কাৰণ যেতিয়া সেইবোৰ আচলতে খাদ্য বস্তুৱে হওক পানীয়েই হওক আমি যেতিয়া অপচয় কৰিম তেতিয়া ওলোতাই আমাৰে লোকচান হ'ব হয়নে?
হয় হয় অ।
উম সেই কথাবোৰ একদম বুজি পোৱাটো উচিত বুলি মই ভাবো। কাৰণ তোমাৰ এ এতিয়াতো খাদ্যতো মানে বহুত নাটনিয়ে হৈ যাব ধৰিছে। এতিয়া যি মাটিৰ মানে গুণাগুণ বোৰো আজিকালি এইটো নাইকিয়া হৈ যাব ধৰিছ- তিয়া হয় নহয় বাৰু পৰিৱেশৰ ফলতে অ সেইবাবে আমি মানে একদম পুৰা হেৰি নিয়মত চলিব লাগে যে আমি ইমান কেইটা ভাত খাব লাগে। মানে তাতকে বেছিকে বনাব নালাগে আৰু যদি কেতিয়াবা কেতিয়াবা কেতিয়াবা বাঢ়িবও পাৰে। সেইকেইটা তুমি ঘৰৰ মানে জীৱ জন্তুক দি পেলাই ধুনীয়াকে সেহঁৰ প্ৰাণটো বচাই থাকিব পাৰা হয় নে?
হয় হয় অ।
উম। তাকে আজি তোমাৰ লগত কথা পাতি ভালে লাগিল বাৰু তোমাৰ পৰা বহু কেইটাও জানিব পাৰিলো। তাকে আজিলৈ হ'ব দিয়া বেলেগ এদিন আকৌ নতুন এটা বিষয় লৈ তোমাৰ ওচৰলৈ আহিম।
অ, ঠিক আছে হ'ব দিয়া।
আহ হ'ব।